এ ৰ', সেনেকে নক'বি। নকবি নকবি মই তো কম দে পিছত কয় হেৰি কি বুলি কয় এ কিবা ক'বা আছিলো পাহাত থাকলো
উ মোৰ অভ্যাসটো গৈছি
প
নেটৱ নাই নেটৱৰ্ নাই বেলেগ জেগা এ
মোৰ।
আহ আছ দে।
আজি বাৰ
অ', আছে আছে
আহ দে এ চাই থাকিবি দেই।
অ', সটোটোটো মোৰ এক মিনিট বেছি হৈ গেল। অ
মই মানে পাহাৰ গলো চাব
অ', মই বাই থ গ ন ঘি সব পলে অ কা নাম ব প উ।
উম।
অ
খামি টোপুনি লাগছে মোৰো লাগছে ৰ তটোপুনি
্ কৰিব লাগিব।
হ।
অ', হ'লেও পুৰা কৰিব লাগিব পুৰা পুৰা।
আজি আজি শাকত থৈ দিওঁ দে চকলেট কেইটা খাই।
অ সেই
মানে কালিক লকে মানে সেই হৈ যাব নে বস্তু খিনি মানে অ'। এই ভেঁকুত ধৰব।
টো বহুত পুৰণা আছে গম পান নাই তত হলেও নতুনে আছে। সেই তোৰ মানে মথা পছে নে উ নথ দে য পুৰা ম থ যা
তত তো মানে সেই হৈ যাব ভেঁকুত ধৰি যাব।
অ'। অ', সেইটো বহুতো ভেঁকুত ধৰি যাব।
তোৰ আচাৰ খিনি সোনকালে খাই থ
ন তো সোনকালকে খাই খাই খাই খাই খাই খাই শাক কৰো দাদা এইটো এইটো হে পাই বেলেগ বেলেগ কথা পাতো
অ', আমাৰ পুৰা একদম ঘৰৰ ঘৰৰ লাই চটোু মাৰ কিনে পুৰা খোলা আৰু চবে কিন্তু যন্ত্ৰ চাই আছে।
অ', নাই অলপমান যন্ত্ৰ চালি মানে টোপনি লাগে তাৰপিছত টোপনি শু অ টোপনি লাগে শুৱেই আৰু। আজিও ভৰি কৰোতে এই কি কয় মই তোক যোগাযোগ কৰোতে ৰাতিপুৱা তই হাগবা যাতে তহঁতৰ ঘৰত ডাঙৰ হাদ চতে ফোন কইছ
হয় নেকি
আহ মই কথা পাতিছো এক মিনিট মান মানে মোক কিবা শুধচি। এ এই মহাবিদ্যালয়ত যৱা কথা। মই কৈছো অ' মহাবিদ্যালয়ত যাম কিন্তু তাৰে আগত মোৰ কাম আছে মানে মাৰ আছে ঘৰত আছে চ এ সেইটো কাৰ এ মানে আমাৰ ঘৰত দুতিই নম্বৰটো সদস্য ঘৰত আছে তাৰ লগ মানে কিবা কাম আছে আৰু অমুক অমুক কাম আছে বুলি কৈছো ত অমুক অমুকৰ লগত বজাৰত গৈছো অমুক অমুককে
আহ অ চমানান ন ত গোতে মই আকৌ গমেই নাপাওঁ
তাই এ মানুহ নহয় যিহেতু বেলেগ এখন হেৰি মানুহ। বেলেগ এখন ধৰাৰ মানুহ তাই।
মোক, মোক মোৰতো সেনে লাগে মই
কিজানি জন্ম পাবই লাগিছিল নেকি ভগৱানে মোক ভুলতে দি দিলা ই চেচ।
কিয়া, কিয়া পাওঁ। কে পাবা নামিছিল পাবা লাগিছিল নহলে মই কাক জোকালো আৰু গুটি বুলি
আহ নহলে মই কাক চকাল আৰু বুটি বুলি হা
হয় নাকি
হয়টো
হেল্ল'।
উম এ দশম শ্ৰেণী একদম লাষ্টৰ পৰীক্ষাত ত' সেইটো আমাৰ মিলন ক্ষেত্ৰ পৰীক্ষা হয় মনত ৰাখবি সেইটো পৰীক্ষাৰ নাম সেইটো পৰীক্ষাৰ নাম মিলন কাত্ৰা পৰীক্ষা
ফেব্ৰুৱাৰ নহয় অ ফেব্ৰুৱাৰী কিমান আছিল বা তাৰিখটো
ষোল্ল নহলে পোন্ধৰ আছিল ষোল্ল আছিল দে
নহয় এ সেইদিনা আছিল দে, ইংৰাজীৰ দিনা আছিল। ইংৰাজী নহয় অসমীয়া না
নহয় নহয় নহয় ইংৰাজীৰ দিনে আছিল ইংৰাজীৰ দিনে প্ৰথম আছিল
তই যে মোক সুধিছিলো তুমি ইংলিছ জানানে ম অলপলেও জানো তোক সুধছিলো তুমি জানানে তাৰ কছে অ অলপ অলপ জানো হয়ে ইংৰাজীছে আছিল
হয় না সঁচা
সঁচাই হয় আপোনাৰ মোৰ পুৰা
পুৰা মনত আছে ইচকে বাকী খিনি নকও ইংৰাজী
অ
ইংৰাজী আছিল প্ৰথম দিনানো ইংৰাজী থাক তই এ সেইখনত আমাৰ এ অ' দ' আই জি। ক সেইখনত চাবি কাগজ খানত
অঁ
ৰুটিন খান সময়হিমা খান
চামদে। তাৰিখতটো অপায় সেয়ে আছিল দে, ষোল্ল আছিল নেকি?
অ'ষোল্লই আছিল চাগে ষোল্ল পোন্ধৰ ইমান মানে ষোল্লই আছিল চাগে।
ষোল্ল আছিল দে ষোল্ল আছিল।
অ' ষোল্লই আছে তে
আহ কাৰণ পোন্ধৰ তাৰিখে আমাৰ এই। অ বয়সীয়াল মানুহতটো মানে হেত গৈছিল।
এ কবাক গেছিল মানে।
অ অমুক
ওপৰৰে ওপৰৰ বাহন সানদি দি গৈছিল মানে। আকাশতোৰা বাহন কানি দি।
তহঁতৰ ঘৰৰ সেইটোৱে ডাঙৰ সদস্যতো।
অ, বয়সীয়ালটো। মানে নাতিনকাই লৈ গৈছিল।
ঔ
নাতিনকে মানে নাতিনকৰ ঘৰত মানে লৈ গৈছিল। আমাৰ বঢ় এইয় বুঢ়ীয়ে বুঢ়ী বুঢ়ী।
অ গম পাইছো গম পাইচি দে।
বয়সীয়াল
অ
তাৰে পিছত তাৰে পিছদিনাই পৰীক্ষা।
আহ।
আজিবাছা মই গধূলি তিনিটা অ তিনটামান বজাত শুইছিলো দেই গান শুনি শুনি শুইছো। কি ধুনীয়া ধুনীয়া কেইটামন গান হনছো। ইংৰাজী গান শুনি কিনে মানে মোৰ কবাগে মোক। চকুত মানে মজ লাগি গৈছে।
এ আকৌ দিবি এ তই নিবি না।
দিম দে মানে টোপনি টোপনি আহি গৈছে আৰু মানে কি কম মই কি বঢ়িয়া বঢিয়া কেই। প্ৰথম গান মানে মই শুনছো। তাৰপিছত টোপনি আহি য তাৰপিছত ফোন মাৰলি তো আৰু মোক। ফোন মাৰাৰ পিছত আৰু এই শাৰে পালো আৰু ক'ত শুৱা আছে কাপোৰ চাপোৰ পিন্ধি কিনে যাব গলে ওলালোয়ে আৰু। তেতিয়া সেই হ'ল চাৰিটা। দহ হৈছিল। নেকি না চাৰিটা সেইমান হৈছিল।
উম।
অ মইতোক দিমদে গানকেইটা। বোল গানকেইটা দিম দে মই তো শুনবি।
অ দিবি আৰু এ তই যিবোৰ কৈছিলি। এ সেইটো সেইটো তইোটো আনি দিবি দে। এ সেইগিলা এই সেইগিলা সেইগিলা মানে তোৰ ছবি গিলা। মই হেতুক খুজিছিলো।
মুচছবি
তো চবেই নহয়।
অ, অ, অ, অ, অ চুতি ছবি।
অ দীৱিকা।
অ দিম দে অ মই তোক দিছো আজি কেইটা মান আৰু।
মই মানে আগৰ আগ আগৰ কেইটা মই চাই নাছিলো। মই আজি চো চ'ব একদম এক মূৰৰ পাই চাইছো।
এতিয়া মই তোক দি যিতানে মানে চুটি ছবি দিম তেতিয়া গম পাবি আৰু মই তোক সেইয়ে চুটি ছবি দিছো
অ, হ'ব দিয়া।
হ মোৰ মোৰ এতিয়া তোক মানে দিউতে দিউতে দিওঁতে মোৰয়া তে মানে সেনে সেইয়া হৈ গেচি।
এ মোক দিবি মোক বহুত দিবি।
হ'ব দে মই এতিয়া তোক দুটা দিছো আৰু ত চাবিচোন।
অ হ' দে মই দিয়া কৰিম আৰু তিতাহলি মানে মোৰো অহা হৈ যাব আৰু কি হব হ আহ অ, অ, অ, অ, আহ
তাতে আইভ চাগে তই তাতে চাবিচোন ময়ো চাম দে আজি।
অ।
তাতে চাবি তাতে আহিব পাৰে মই আজি খুলছো যি। তোক যি মাতছো তই যে আহিলি পিছত। অ তাত চাবি
অ মই আইছলো, মই কি কম মই পথম চা নাছলো ন। হে এই হেই কৰি এইটো কৰছে ম ৰ মই সেই কৰো। অ যাও।
অ, ঠিকেই কছছা দে।
উম।
তই কি কৰি আছানে ইমান খচ মচ
এ নাই দেয়া অলপ আৰাম কৰি আছো।
বাপাও এ ম এই মই এতিয়া তোক অ তোক দিলো ন মই মই কল্লো ন।
উম।
অ' অ' তাকো মোৰ হেইৰি থাকি গল এইটো এটি মোৰ সেই হ'ল
দু তো দুটা থাকিল নাই
নহয় নহয়তি নহয় তিনিটা।
কিয় আৰম্ভণিতে ত ক কিয় কিয় কিয় কিয় হব আৰম্ভণি এয়া কিয়া হ'ব এ আৰম্ভণিত তোত তিনটা নকৰছো মই কিবা দুটা নকৰছো।
নহয় এইটো সেতি মোৰ দুটা গল মই তোক ফোন দেখা খাম দে ফটো মাৰি মানে এ সেই বুজি চুজি নাপায় আকৌ।
ঔ
হোৱাৰ পিছত তোক মই দিম দে এ হবাই হৈছি ৰ।
এ আ আগত দুতা নকল্লো সেইটো হেতি তিন নম্বৰটো অ দে কও দে। উম